হয়-হয় শুনিছোঁ, তুমি? মই এনেই এয়া বহি আছিলো এনে অলপমান।
অ। ময়ো এনেই আছো ৰ'ব এন অকণমান।
উম' দিয়া কোৱাচোন, কিয় ফোনটো কৰিলা?
ক্ৰিকেট খেলৰ বিষয়ে অকনমান আলোচনা কৰিব পাৰো।
হয়-হয় খুব ভাল বিষয় এটা লৈছো আৰু ক্ৰিকেট। মইয়ো খেলি ভাল পাওঁ।
হয়। আপোনাৰ আ পোন প্ৰথমে কওঁ যে আপোনাৰ ক্ৰিকেট খেলি ভাল পায়নে?
হয়-হয়, মই ক্ৰিকেট খেলি খুব ভাল পাওঁ। কাৰন উম' এইখিতে আমাৰ মনোৰঞ্জন যে আমাৰ মন মগজু সকলো ভালকৈ ৰাখে
হয়।
অ অ খুব ভাল লাগে
হয় হয় মোৰো বহুত ভাল লাগে মোৰ এইটো শখ বহুত যে ক্ৰিকেট খেলাটো
হয় হয় ঠিক কথা কৈছ এটা আমাৰ এটা নিচা বুলি ক'ব
হয় হয় মানুহৰ কোনোবা নহয় কোনোবাৰ কিবা এটা নিচা বা চখ থাকে
হয়
তাৰ ভিতৰত মই ক্ৰিকেটটো মই বহুত ভাল পাওঁ বাকী অলপ কৈ দিয়কচোন ক্ৰিকেটৰ বিষয়ে
হয় ক্ৰিকেট ক'বলৈ গ'লে আমাৰ সকলোৰে প্ৰিয় আমাৰ ভাৰতত ক'বলৈ গ'লে ক্ৰিকেটটো বহুখিনি মানুহে ভাল পায় আৰু বহুখিনি মানুহে ক'বলৈ গ'লে ক্ৰিকেট খেলিলে আৰু দেখিবলৈ পোৱা যে আজিৰ যুগত আমাৰ ভাৰতৰ ক্ৰিকেটৰ যোন পৰ্যায় জয় পাইছেগৈ সেইটোত মানে বহুখিনি আজিকালি মানে খেলুৱৈবিলাকৰ এটা কম্পিটিশন হৈ গৈছে বুলি ক'ব পাৰিম কাৰণ আজিকা আজিকালি বহু বহু ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলেও ভাৰতৰ বাবে খেলিবলৈ পোৱা নাই বুলি ক'বলৈ পাৰি কাৰণ আজিকালি মানে বহুখিনি প্ৰতিযোগিতা হৈ পৰিছে তুমি কি হবা যে মানে হয়নে
প্ৰতিযোগিতাৰ যুগ চলি থকা বুলি মানুহে কয় বা প্ৰতিযোগিতায়েই চলি আছে ই ইটোয়ে সিটোৰ মাজত যে মই তেওঁতকৈ যাতে বেছিকৈ ভাল কৰিব পাৰোঁ বা ভাল প্ৰদৰ্শন কৰিব পাৰোঁ সেইটো আমাৰ বৰ্ত বৰ্তমান চলি আছে আৰু সেইটো হোৱাাতটো আমাৰ সকলোৰে বাবে আৰু সৌভাগ্য বা আমাৰ নিজৰে স অ গৌৰৱ যে আমাৰ ভাৰতৰে ইমান জন খেলুৱৈ আমাৰ ওলাই আছে বছৰে বছৰে এইটো আমাৰ বাবে যথেষ্ট গৌৰৱৰ বিষয়
হয় হয় একেবাৰে ঠিক কথা কৈছে আৰু ভাৰতে যি ধৰণে এতিয়া প্ৰদৰ্শন দি দিলে টি টুৱেণ্টি ৱৰ্ল্ড কাপত সেইবিলাকৰ বাবে আমি ভাৰতবাসীয়ে বহুখিনি গৌৰৱ কৰিবলৈ পাৰিছোঁ
হয় আমাৰ কবলৈ গলে ক্ৰিকেটে আমাক বিশ্বৰ বিশ্বক কিছু ক্ষেত্ৰত আহ আমি ভ ভাৰত কি আছিলো বা কেনেকুৱা সেইটো আমাৰ বিশ্বৰ আগত চিনাকি কৰি ক'বলৈ ক্ৰিকেটে সক্ষম কৰিছে মই ভাবো কিছুমান ক্ষেত্ৰত আৰু আপুনি
হয় হয় মই ভাবো আৰু ক্ৰিকেট এয়া আমাৰ ভাৰতক অৰ্থনীতিক হিচাপে বহুখিনি সহায় কৰি আহিছে
হয় ক'বলৈ গ'লে ক্ৰিকেট বুলি ক'লে আৰু কি খেলে তাৰ খেল আমি সকলোৱে খেলিব লাগে আৰু ক্ৰিকেট খেলাৰ লগতে আমাৰ নিজৰ দেহাটো ভালে থাকে বা ব্যায়াম কৰা নহয় যাৰ ফলত আমাৰ দেহটো সুস্থ হৈ থাকে সবল হৈ থাকে
হয় হয় আৰু ক্ৰিকেট খেলিলে আমাৰ মন মগজু সকলোবোৰে ভালে থাকে
হয় হয় আমি কাৰোবাৰ লগত কথা পাতিবলৈ আমাৰ মনটোৱে বাধা নিদিয়ে একো ধৰণে কথা পাতি পাতিবলৈ ভাল লগোৱা হয় বা মনোজৰ শক্তি বৃদ্ধি পাই তেনেকুৱা ধৰণৰ
হয় হয় আৰু ক্ৰিকেট যিহেতু এঘাৰ জনীয়া দলীয় এটা খেল সেইবাবে আমি সকলোৱে ইজনে ইজনে আনজনৰ ওপৰত বিশ্বাস কৰি পেলাই খেলটো খেলিব পাৰো
হয় হয়
আৰু তেতিয়া মানে কবলৈ গলে ক্ৰিকেটে আমাৰ বিশ্বাসো বঢ়ায় ধৈৰ্যৰো বঢ়ায় বিশ্বাসো বঢ়ায়
হয় সেইটোৱে সেইটোৰ মাজৰ কিমান আৰু বিশ্বাস সেইটো আমি সকলোৱে দেখিবলৈ পাওঁ এইটোৱে আনটোৰ ওপৰত বিশ্বাস কৰি এই খেলখন পৰিচালনা কৰা হয় যাৰ ফলত এক সুন্দৰ প্ৰদৰ্শন দেখিবলৈ আমি সকলোৱে পাওঁ
হয় হয় একেবাৰে ঠিক কথা কৈছা তুমি আৰু আমাৰ ভাৰতবাষীৰ যিটো ক্ৰিকেট খেল সেইটো আৰু যাতে আগলৈ যাতে ভাল হৈ যায় আমি সেয়ে কামনা কৰিম আৰু দুহেজাৰ তেইশ বৰ্ষত যি হল হল আৰু আগলৈ যাতে দুহেজাৰ সাতাইশ ছত সেইটো আৰু আমাৰ ভাৰতবৰ্ষ যে পায় আৰু বিশ্বৰ মানে বিশ্বৰ চবতকে মানে ভাল মানে খেল হিচাপে ক'ব পাৰে
হয় স্বীকৃতি লাভ কৰিব পাৰে সেয়ে আমি সকলোৱে বিচাৰো
হয় হয়
হয়
আৰু উ কোৱাচোন তুমি
তাৰ লগতে আমি আমি তেওঁলোককো আমি উদ্দীপনা বা উৎসাহ যগুৱাব লাগিব সেইটোয়ে আৰু যে তেওঁলোকে তাত যাই ভালদৰে প্ৰদৰ্শন কৰিব পাৰে
হয় হয় একেবাৰে ঠিক কথা কৈছা একেবাৰে শুদ্ধ কথা কৈছা যে দুহেজাৰ সাতাইশত যে পাই ভাল প্ৰদৰ্শন কৰে এবাৰ দুহেজাৰ সাতাইশৰ ৱৰ্ল্ড কাপটো যদি আমাৰ ভাৰতৰ নামত লৈ আহে আমি সেয়াই কামনা কৰিছো আৰু তুমি কি ক'বা যে আজিকালি বহুখিনি খেলুৱৈ মানে ভাল প্ৰদৰ্শন কৰিছে যদিও ভাৰতৰ বাবে খেলিবলৈ পোৱা যা নাই মানে খেলিবলৈ পোৱা নাই তাতে কিবা ৰাজনৈতিক সে আছে বুলি তুমি ভাবা নে নাভাবা।
কিছুমান ক্ষেত্ৰত আহ ৰাজনৈতিক আমাৰ আহ কাৰণো দেখা পোৱা যায় যাৰ ফলত বহুতো আমাৰ অ খেলুৱৈ বা ভাল ভাল প্ৰদৰ্শন কৰা আমাৰ খেলুৱৈ বিলাক ত সোমাবলৈ আমাৰ ফালে যোগ্য- হ'ব নোৱাৰে বা কি কাৰণত যোগ্য হ'ব নোৱাৰে সেইটো ৰাজনৈতিক ভাৱে তেওঁ যিবিলাক সিদ্ধান্ত লৈ তেওঁলোকেহে ভালদৰে জানিব আমি- কলেইনো কলেইতটো নহব কাৰণ আমি কলেইটো তেওঁলোকক আহ খেলিবলৈ নিদিয়ে তেনেকুৱা ধৰণৰ কথা
হয় হয় একেবাৰে ঠিক কথা হৈছে। আৰু আমি এইয় বিচাৰিম যে আমাৰ- টিমটো মানে আমাৰ দলটো আৰু মানে ষ্ট্ৰং হৈ যায় আৰু যাতে কোনো কোনো ফালৰ পৰা আমাৰ কমি নাথাকে সেইটোৱে আমি চবেই আশা কৰিম। আৰু এতিয়া দেখিবলৈ পাইছোঁ যে ভাৰতৰ টেষ্ট টিমটো অকণমান- মানে দুৰ্বল ব যেন পাবলৈ ধৰিছে
হয় হয় যিবিলাক আৰু জনা বা অভিজ্ঞতা থকা তেওঁবিলাকতো বৰ্তমান অৱসৰে গ্ৰহণ কৰিলে সেইকাৰণে অকনমান আৰু সেই হৈছে। অ
হয় হয় একেবাৰে ঠিক কথা হৈছে। আৰু খেল খেলিলে আমাৰ স্বাস্থ্যও ভালে থাকে আৰু মই ভাবোঁ যে ক্ৰিকেট খেলিলে- আমাৰ স্বাস্থ্যৰো অলপমান মানে ভাল ৰাখে কাৰণ- যেতিয়া আমি খেল খেলিম যেতিয়া আমি দৌৰা দৌৰিম বা আমি বেট ধৰিম বা বলিং কৰিম তেতিয়াতো আমাৰ দৌৰিব লাগিব। সেই দৌৰিলে আমাৰ- স্বাস্থ্যটোৰ বাবে অতি ভাল হয়।
হয় হয়।
যেতিয়া আমি দৌৰিম আমাৰ দেহা দেহটো আমাৰ চলাচল হৈ থাকিব তেজবোৰ চলাচল হৈ থাকিব লগতে আমাৰ যিবোৰ- হয়। পঞ্চতন্ত্ৰই, হওক বা সকলো ধৰণৰ কামবোৰ কৰিবলৈ ল'ব আমাৰ শৰীৰৰ, - এতিয়া আমাৰ- শৰীৰৰ বিকাশ হব লগতে আমাৰ মনোযোগ শক্তি বৃদ্ধি হব শৰীৰৰ, হ'ব সেইবোৰেই আকৌ আৰু
হয় হয়। আৰু উম, তুমি কি ভাবা যে ভাৰতে কলে দুহেজাৰ তেইশ বৰ্ষৰ পিছৰে পৰা সকলোবিলাক- মানে মানে বিশ্বৰ যি খেল হৈ আছে যি ধৰা- উম মহিলাসকলৰ ক্ষেত্ৰতে হওক বা ল'ৰাবিলাক ক্ষেত্ৰতে হ সকলো বিলাক ট্ৰফি আমাৰ ভাৰতে আনিবলৈ এতিয়া সক্ষম হৈ আছে। তুমি ইয়াৰ বিষয়ে কি ক'বলৈ পাৰিছা মানে বিচাৰিবা
অ ইয়াৰ বিষয়ত কবলৈ গ'লে যেতিয়া আমাৰ তেইশৰ যিখন ৱৰ্ল্ড কাপ সেইখন- তাৰ পিছত আমি সকলোৱে হতভ্ৰম্ম হৈ পৰিছিলো যে আমি প্ৰতিখন খেল- খেল জিকি আমি অন্তিম খন খেলত আমি পৰাজিত হৈছিলো সেইখিনি সময়ত আমাৰ যিটো মনৰ পুৰা দুখ অনুভৱ হৈছিল সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু তেতিয়া আমাৰ খেলুৱৈসকলৰ মোৰ মতামত আৰু অনুভৱ হৈছিল। যোগে আমি যদি ভালতকেও আৰু ভালকেও হ'ব নোৱাৰো। আৰু আমি প্ৰতিখন জিকিছিলো আমি অন্তিমখন কিয় জিকা জিকিব নোৱাৰিলো তাৰ ওপৰত তেওঁলোক আমি জিকিব লাগিব কিয় নোৱাৰো তেনেকুৱা এটা প্ৰতিশ্ৰুতি লৈ আমাৰ খেলুৱৈসকলে আগবাঢ়ি গৈছে আৰু লগতে তাৰ পৰিণতি আমি আহ প্ৰতি প্ৰতিটো ট্ৰফি বা আমি খেলতে আমি দেখিবলৈ পাই আহিছোঁ এতিয়া বৰ্তমান আৰু যাৰ ল আমাৰ খেলৰ যিটো আমাৰ ট্ৰফি সেইটো আমাৰ ভাৰতে আনিবলৈ সক্ষম হৈ আছে মই ভাবো আৰু
হয় হয় তুম ঠিক কৈছা কাৰণ দুহজাৰ তেইশ বৰ্ষত আমি যিটো গোটেই খন মেটচ আমি জিকি আহিছিলোঁ আৰু এখনো আ আমি হৰা নাছিলো আৰু ক'বলৈ গ'লে দুহেজাৰ সাত মানে তেইছত আমাৰো মানে জিকিব লগা আছিলে সেই খেলখন কিন্তু মই ভাবোঁ যে অলপমান দুৰ্ভাগ্য বসত আমি সেই খেলখন হাৰিলো যাতে সেইদিনাখন মই ভাবিছো যে আমাৰ অলপমান ভ এতিয়া অলপ ভাল নাছিলে কাৰণ
উ
ক'বলৈ গ'লে কিপাৰৰ পিছফালেদিও আমাৰ বলবিলাক গৈ ৰাণ হৈ আছিলে, আৰু এটা আউট দি মানে সেইটোতো নিদিলে সেইবাবে আমি অলপ
আমাৰ ভাৰতৰ খেলুৱৈ এজনে আউট হোৱা নাছিল আউট দি দিলে। তেনেকুৱাই আৰু আমি খেলখন সাতাৰ বছৰ গ'ল আৰু
হয় একেবাৰে ঠিক কথা কৈছা আৰু সেইয়াই আৰু দুহেজাৰ সাতাইশ বৰ্ষত যাতে এনেকুৱা নহয় আমি সকলোৱে আশা কৰিম।
হয় বাকী দিয়ক কথা পাতি ভাল লাগিল ক্ৰিকেটৰ বিষয়ে আৰু কেতিয়াবা এনেকৈ কথা পাতি
হয় হয়, ঠিক কথা কৈছা আগলৈ এনেকৈ কথা পাতিম, দিয়া আজিলৈ ৰাখিছোঁ।
অ ৰাখিছো ঠিক আছে